হয়।
অ' খালো-খালো আপুনি কিদি খালে।
ভাত খালা নহয় ন? মই মানে দাইলে ভাত খালো দাইল দি আৰু মানে গৰমটো কাৰণে মানে অকনমান টেঙা জোল বনাই হেল্ল',
হয়- হয়
কি দি খালা?
মোৰ মই দালি আলু ভাজি কণী দিলো কণী বইল কৰিলো তাৰ পিছত সেউজীয়া শাক কলমৌ শাক বনালো তাৰপিছত আৰু তেনেক আল আৰু গৰম দিন যেতিয়া নহয় হয় আপুনি কি কৰি আছে?
আকৌ ধৰা হেৰি কৰে যে মানে হেৰি কৰে যে কিছুমানে মানে কলমুখ শাক মানে টেঙা দিও খায় যে বিলাহী দি খাই মই আকৌ বিলাহী দি নাখাওঁতে মই বেয়া পাওঁ।
খাই বেয়া পাওঁ মই
আনটো অ ', সেইটো কাৰণে মানে পুতেকৰ খোৱাটো একেই নোহোৱ নাথাকেতো আমি এতিয়া আমাৰ সোৱাদটোৰ লগত আমাৰ বেলেগৰ সোৱাদটো নিমিলিবও পাৰিমাজানো মই মোৰতে খাওঁ আৰু আৰু মই ল'ৰা ছোৱালীকেইটাক পায় যে মানে ভাজিলে ভাল। তাৰ মানে সেইবিধ ছিলে বেয়া পাই মানে টেঙা দিলে বেয়া পায় আৰু অৱশ্যে মই
হয় -হয় মই নিজেও নাখাওঁ মই আনক খোৱলো বেয়া পাওঁ নিজেও নাখাওঁ এতিয়া মই বৰা ছোৱালী কেইটা শু যে টোপনি মৰাৰ পিছত মানে অলপ চিৰাই কাম কৰিম বুলি ভাবিছো।
এতিয়া কি কৰি আছা?
এতিয়া মানে মোৰ ল'ৰা ছোৱালী থাক টোপনি নিয়াই মানে মই অ', আছে- আছে মোক চিলাই কাম কৰিম বুলি ভ মানে মেলাই গাম
হয় নেকি? চিলাই কাম কৰি ভাল পোৱা তাৰমানে, ময়তো ভালেই পাওঁ, কাৰণ তো মই এটা ব্যৱসায় ভিত্তি মোৰ আছেই চিলাই আমটো সেই সেইটো চিলাই কামটোৰ কাৰণে মানে মই বহুতৰ পৰা মানে হেৰিও পাইছো অৰ্ডাৰো পাইছো। আ শঁ স সেইটো কাৰণে মানে মই ভাবিছো তোৰ যে অ মানে কিছুমান কাম মানে উ' অ' কৰি যোৱা-কৰি যোৱা ভাল কথা ল'ব লাগে দেই, ল'লে সেই মানে কাৰণটো অকনমান কম মূল্যত ল'বা বোছি চ ৰেহাই মূল্য কিবা তেতিয়া মানে তেওঁলোকে মানে হেৰি কৰিব ভাল পায় দিবলৈ ভাল পায় মানে গ্ৰাহক মানে বেছি পাবা। যিহেতু বেছি দাম দামত ললে তোমাৰ পা গ্ৰাহক খিনি নাইকিয়া হৈ যাব। চে চেষ্ট কৰিবাচোন যিমান পাৰা সোনকে মানে কম ৰেটত মানে কম দামত কৰিবৰ কাৰণে কামখিনি এতিয়া মেচিনটো তুমি নিজে আনিছিলা, নে কাৰোবাৰ পৰা লৈছা? এ কোন মানে কেনেকুৱাকে লৈছা মেচিনটোত? অ' ভাল কথা উ' আহ অ' পুৰণা এটাকে লৈ আছা। অ' আজিকালি আকৌ মানে উ হেৰি অ লাইন মানে বিজুলী বাতি মানে, লাইনটো মানে মেচিনটো থাকেতো সেইটো কাৰণে মই সুধিছো কেনেধৰণে চিলাই আছা? আহ ভাল কথা কিন্তু দেই, ভাল কথা। মনে-মানে এইবিলাক নিজৰ মানে হ তৰ মানে বিদ্যা নহয় জানো? নিজৰ বিদ্যাটো মানে নিজে মানে ব কৰি থাকিবা অ' তেতিয়া তোমাৰ নিজৰ খৰচটো নিজে উলিয়াব পাৰিবা আৰু ল'ৰা ছোৱালীকো তুমি দিব পাৰিবা নহয় জানো? মানে ল'ৰা ছোৱালীয়ে মানে তোমাক তেতিয়া মানে কব যে মানে বাহিৰলৈ মানে গৈ মানে তোমাৰ ধৰা সিহঁতৰ কাম খিনি কৰিবলগীয়া নহয়-নহয় জানো? তুমি নিজে ঘৰতে কৰা যেতিয়া ন যিকোনো তুমি মানে ডিজাইন চাই চাই মানে বনাব পাৰিবা নহয় জানো? মানে নিজৰ ইচ্ছা মতে তুমি বনাব পাৰা আৰু তুমি এনেকুৱা কৰিব পাৰা যে কিছুমান নে - নক্সা নিজৰ মতে কৰি দিয়া পিছত কি হয় জানানে তোমাৰ মানে আৰু কিছুমান মানে গ্ৰাহকে মানে তোমাৰ ওচৰলৈ আহি থাকিব মানে কাৰণতো আজিকালি মানুহে সকলোৱে মানে ডিজাইন টো খুব ভাল পাই নহয় জানো? সেই ডিজাইন বিলাক মানে - মানে বিভিন্ন ডিজাইনে যেতিয়া তুমি চিলাই দিবা নহয় ন? চিলাই দিবা তেতিয়া মানে কি হয় গ্ৰাহক বিলাক তোমাৰ ওচৰলে মানে উ নিজে নিজে আহি যাবগৈ তুমি বিচাৰি ফুৰিব নালাগে। সেইটো কাৰণে তুমি অকমান মানে আধুনিক ডিজাইনত মানে চিলাই দিবাচোন। তেতিয়া মানে পাই যাবা। গম পাইছা? চেষ্টা কৰিবা আক তেতিয়া নিজেই। মানে চব কৰিব পাৰিবা।
হয় হয়।
তুমি বা মই বা অ ম - ম ফুৰিবলগীয়া হলে মানে সেইখিনি মানে যাব গম পাইছা? সেইকাৰণে চেষ্টা কৰাচোন। নিশ্চয় - নিশ্চয় পাবা।
আৰু এটা কথা মই মানে, হয় হয়। মই মানে আৰু কাম কৰি আছো। মই মানে হেৰি আ - আমৰ - আমৰ আচাৰ অলপ মানে বনাইছো। হেল্ল' উম মানে কি হয় আমাৰ আছে এতিয়া গৰম দিন ন গৰম দিন।
অ কৈ যা কৈ যা।
মই আমাৰ আচাৰ মানে ত আমোদ মানে যে ক চুত আমটো পুৰঠ হোৱাৰ পিছত যে কম কালি লৈ কি বুলি কয় যে তাত মই সৰিয়হ ধুনীয়াকে মই
ভাল কথা ভাল কথা এনেকে কৰিবাচোন কৰিলে তুমি নি নিজৰ নিজৰ মানে বস্ত মানে প্ৰয়োজনীয় যিকোনো বস্তুৱে ল'ব পাৰিবা
হয় নাম বুলাব তাকেই বোলো এ মানে বগৰী আচও বনাই থৈ থৈ দিছো বাৰু
হয় নেকি আৰু বেছি দেৰি পুৰণা হলে মানে গোন্ধটো আহে খেলেপ মানে পৰাপক্ষত নোখোৱাই ভাল কাৰণ তাত এটা ভেঁকুৰ উৎপন্ন হয় সেই ভেঁকুৰৰ পৰা আমাৰ শ মানে পেটৰ মানে খুব মানে সমস্যাই দেখা সাৰিব হ‌ওঁতে সেইবোৰ তাৰ পৰা তুমি উপকাৰ নাপাবা অপকাৰহে হ'ব
হয় মই এচিড দি থৈ দিছো দি নেমুটেঙা এচিড দিছো হয় নেমু চেপি থৈ দিছো মানে
অ মানে নেমু চেপত এ অবস্যে ভিনেগাৰ নিদিলে নেমু চেপিলেও হয় তথাপি মানে কবতো নোৱাৰি তাৰ পৰা বা কি বীজাণু উৎপন্ন হৈছে আমি চকুৰে মনিব নোৱাৰা নহয় জানো সেইটো কাৰণে মানে ভাবিছো পৰাপক্ষত মানে ধৰা অকণমান নিজে তাকে মানে উ এ চাই চিন্তি খাবা আৰু কাৰণে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবৰ বাবে এতিয়া আৰু অন্য কিবা বনাইছানে বাৰু
হয় হয় তাৰপিছত মই মানে কি হৈছে মই আজি দালি পচলা মই দালি পচলা বনাইছিলো দুপৰীয়া তাকে মানে
অ গৰমৰ কাৰণে চাগে নহয় জানো পেট ঠাণ্ডা কৰে বুলি শুনো
হয় হয় পচলা মই বহুত প্ৰিয় হয় মানে
অ মাটিমাহত দিছিলা নে দালিত দি বনালা
মই মাটিমাহ মই মাটিাইলত দি বনাইছো মই ম
অ মাটি দালি দি বনাইছিলা মাটি মাহত আকৌ মাটি মাহতকৈ মানে আকৌ আৰু কিছুমানে মানে খাই মানে কলাই মাহ দি যে খাই যে অ কলম মাহো দি ময়ো ভাল পাওঁ খাই তুমি মানে মাটি মাহেদি বনালা আজি
হয় হয়
কেতিয়া কলা মাহ দি খাবাচোন। তেতিয়া ভাল পাবা খাই আহ, এনে খাৰ দিছিলা নে? বাৰু কি খাৰ দিছিলা? ক'লা খাৰ দিছিলা নে? চদা খাৰ দিছিলা? অ', চদা খাৰটো নাখাবাই কাৰণো মানে মানে অ, কলাখাৰটো খালে আমাৰ পেটৰ ক্ষতি নকৰে কাৰণটো পেটৰ প্ৰকাৰহে কৰে আৰু কিছুমান মানুহে কি কৰে জানা আগৰ মানুহ বিলাকে ধৰা এতিয়াহে বিভিন্ন মানে ঔষধ ওলাইছে ন জানা আগৰ মানুহেই পেট বি পেটৰ বিষ হ'লে! কি কৰে কলা খাৰ বোলে খাই দিলে বোলে পেটটো পেটৰ বিষ বোলে আৰাম পায় বোলে সেই আগৰ মানুহবিলাকে কয়। কিন্তু এতিয়াতো নাখায় এতিয়া ল'ৰা ছোৱালী আৰু নহয় জানো। কোনোৱে নাখায় তথাপি মানে এতিয়া আমি পুৰণি আমাৰ ককা আজো ককাহঁতে আমাৰ আইতাহঁতে মানে কৰি যোৱা হেৰিবিলাক নহয় জানো আমি পালন কৰি গলে তেতিয়াহে আমাৰ ল'ৰা ছোৱালী বোৰে সেইবোৰ শিকিবগৈ। নহয় জানো বা জানিব এতিয়া ল'ৰা ছোৱালীয়ে মানে কলা খাৰ সি তেওঁক মানে বুজিয়ে নাপায়।
হয়-হয়।
মই কিন্তু কাতি মাহ হ'লে বোলে কলা সাৰ বোৰে সাৰ মানে বনালে বোলে জাৰটো মানে বেছি হয় মানে। ককা হয় বুলি কয় সেইটো কাৰণে মই কাতি মাহত কি কৰো মানে ভীমকলৰ দি মানে কলাখাৰ বনাওঁ আৰু গোটেই বছৰটোৰ কাৰণে মই ৰাখি থৈ দিওঁ কাৰণ এতিয়া মান এতিয়া ল'ৰা ছোৱালীয়ে সাৰ কি বস্তু একোৱেই নাজানে আৰু তেওঁলোকে সেইটো কাৰণে মানে তেওঁলোকক মই শিকাবৰ কাৰণে ব খালে আ, ভাল পাও যে এতিয়া মানে তুমি মাছ শুকান মাছৰ খাৰ পোৱা ই নো
অ', শুকান মাছৰ খাই মোৰ হেৰি হয় প্ৰিয় খাদ্য হয় কিন্তু এতিয়া
অ', খাব লাগে দেই খালে তুমি মানে উ' হে কৈ যোৱাচোন মই শুনি আছো অ', গৰমৰ কাৰণে ভাবিছা। অৱশ্যে হয় নোহোৱা নহয়। নাই। গৰমৰ কাৰণে মানে। এতিয়া মানে শুকান মাছটো খালে মানে গেছ হয় বেছিকৈ খালে গেছ হয় দেই নাখাবা কাণটো গেছ হ'লে আমাৰ নিজৰ দেহৰ ক্ষতি হৈ যায়। একে মানে। মানে শুকান মাছতটো মানে যিহেতু ধৰা কিছুমানে ৰ'দত শুকুৱাই কিছুমানে জুইত শুকুৱাই নহয় জানো প্ৰায়। জুই ৰ'দতেই শুকুৱাই আমাৰ এ মানে গাঁৱলীয়া মানুহখিনিয়ে মানে ধৰা জুইত শুকুৱাও নহয় জানো আৰু। আৰু জুইত শুকালে মানে ধোঁৱাত। তোৰাপা শুকোৱা যায় যে ইমান। সুবিধা নাথাকে কিন্তু ৰ'দত শুকালে। চোৱাচোন কিমান মহ, মাখি পৰিব মাখি কৰিব পোক মানে। বিভিন্ন ধৰণৰ পোক-পতংগ পৰে হয়নে। তাত হয়তো মাখিয়ে। মানে কণী পাৰি থৈ গ'লেও আমি গম নাপাওঁ কাৰণ তো একেটা ৰ'দতো মাছটো নুশুকাই। সেইটো কাৰণে মানে সেইটো মানে। খালেও মানে উ ভালকে ধুই পখালি খাবা। অ মানে। অকমান চাফ চিকুণ কৰি খালে তেতিয়া মানে উ তোমাৰ কোনো ক্ষতি নপৰে।
আৰু মানে মই বচোৱাটো মই সাৰো কেনেকে বনাব। মই কলাখাৰ তেনেকে বনাইছো মানে ঘৰত। কলগছ আছিল মই হে ভীম প্ৰজৰ বখি আঠা কলৰে কল আ কলৰ। গছজোপা কাটিছো ধুনীয়াকে ভালছো ৰ'দত। তাৰপিছত আকৌ ঘৰৰ চোতালতে পুৰিছো হয় অ অ পুৰিছো পুৰি লৈ ধুনীয়া।
অহ শুকোৱাৰ পিছত নে উ আধা মানে কেঁচাতে শুকাই লোৱা ন আমিও শুকাই লওঁ অহ। তেতিয়া গোটেইবোৰ শুকালে মানে জুই লাগি মানে যেতিয়া মানে ছাই হ'ব আমি সেই ছাইটো মানে ভৰাই ৰাখোম। বৈয়ামত তাৰ পৰা। মানে আমি সাৰ প্ৰস্তুত কৰি লওঁ। সেই। তোমালোকে ওলোৱা ন তেনেকে। লোৱা নে বাৰু। অ। বা ভাল লাগিল। তোমাৰ লগত কথা পাতি কাৰণো তুমি আমাৰ দৰে সকলোখিনি কৰা যায় সেইকাৰণে বহুত ভাল লাগিল কৰিবাচোন বা কেতিয়াবা আহিবাচোন আমাৰ ঘৰলৈ মানে কিবা নজনা থাকিলে মানে দুইজনীয়ে মানে। কৰিব পাৰিম মানে বুজা-বুজি মানে উ কথা খিনি পাতিলে মানে দুইজনীয়ে মানে সকলো খিনি মানে বুজা-বুজি হব পাৰিম মানে কেনেধৰণে কি কৰিলে ভাল হয়। তোমাৰ পৰাও মোক শিকিবলগীয়া আছে দিয়া, আহিবা হা, আহিবা নহয়?